হেল্ল'।
অ', কি কৰি আছা?
এয়া, বহি আছিলো এনেই বাৰান্দাতে।
অ', আজি ৰদ মই এয়া আছো এনেই বহি, ইমান ৰ'দ দিছে আমাৰ ফালে।
উমঁ, এইফালেও ৰ'দ।
বহুত ৰ'দ দিছে অ' বতাহ অকণ পাবলে নাই কাৰেণ্ট টো নাই।
নাই - নাই অ', কাৰেন্টো আমাৰ আগবেলাতো নাই আগবেলা মানে ৰাতিপুৱা বেলাতো নাইয়ে। এতিয়া অকমান আহিছে
আমাৰ এইফালেও নাই অ' তোমাৰ বতাহতো পাবলৈ নায়েই বাহিৰত বহিও অশান তি ভিতৰত থাকিও অশান্তি কলৈ যাম কি কৰিম লাগিছে একেবাৰে
আমাৰ এইকণত মানে আমাৰ এইকণতো নাই কিন্তু আমাৰ আগফালে মানে বাঁহ আছে অলপমান সেই বাঁহ খিনিৰ কাৰণে মানে হাৱাটো আহি থাকে আৰু আৰু ৰ'দটো অকনমান মানে হেৰি হয় বচা
অ', আমাৰ ইয়াত কৰ পৰা তুমি হাৱা পাবা গোটেই আয়ে পাহাৰ চাহাৰ বোৰ কাটি মেলি নাইকিয়া কৰিছে মানুহে গোটেই মানে সমান কৰি পেলাইছে পাহাৰ খন থাকিলেও ধুনীয়াকে বতাহকন মাৰি থাকে গছ গছনি কিমান আৰু।
চেচা উম,
তাকে ডাঙৰ গছ গছনিবোৰেহে এতিয়া ছাহ দিব হাৱা দিব। তোমাৰ এতিয়া গছ গছনি নাথাকিলে মানুহেনো কপা হাৱা বাহন পাব? এই গৰমত তেনেকেই থাকিব লাগিব উপায় নাই মৰিব লাগিব মানুহ।
ঘটনা এটা শুনিছা নাই আমাৰ এইফালৰ বান্দৰদেৱা
অ', না
হেল্ল' অ', এ দিছে নেকি ফেচবুকত মোক ফেচবুকতহে পাইছো আৰু ওচৰতে বাৰু আমাৰ সেই পাহাৰ এনেকে খান্দি থাকোতে দামপাৰৰ মানে দামপাৰৰ হেৰিতে তোমাৰ গোটেই মাটি হৰি পৰি সেই মানুহজন অ', পাহাৰ খহি পৰিলে তোমাৰ একদম মানে মানুহজন ধুকাই থাকিলে আৰু।
এই হ'বই গম পাইছ' নাই নিজে নিজৰ কাৰণে নিজৰ মৃত্যু নিজে চপাই আনিলি মানে আমি আমিও মানে চবৰ আমিয়ে আমিও জগৰীয়া প্ৰকৃতিখনক আমি ইমান কষ্ট দিছো প্ৰকৃতিয়ে আমাক কিয় কষ্ট নিদিব।
উম, আৰু ইমান ডাঙৰ ডাঙৰ পাহাৰ বোৰ খান্দিবলগীয়া তোমাৰ কি কথা আছে।
সেইটোৱে মানুহে বিলাসিতাৰ কাৰণে মানে বা নতুন নতুন চখ পুৰাবলে প্ৰকৃতিক ধ্বংস কৰি আছে।
পাহাৰ তোমাৰ সমান কৰিছে খান্দিছে খান্দি সেইবিলাকৰ ওপৰত তোমাৰ বিল্ডিং বনাইছে গম পোৱা নে। মানে নিজ নিজৰ নিজৰ প্ৰফিটটো চাই প্ৰকৃতি মানে চব ধ্বংস কৰি নিছে এফালৰ পা ইমান এতিয়া বান্দৰদাৰখন ইমান তোমাৰ পাহাৰ আছিলে তোমাৰ আমাৰ পথালি পাহাৰ পাই ধৰিব পাৰা আৰু পথালি পাহাৰতোতো পাহাৰ আছে তোমাৰ। সেইবোৰ তোমাৰ চব কাটি-ভাঙি ৰিজোৰ্ট বনাইছে, বাগান বনাইছে তোমাৰ মানে চব চেজ কৰি দিছে, কৰপা মানুহে বাৰু প্ৰকৃতিক যদি এনেকে ধ্বংস কৰে, মানুহ ক'ৰ পৰা বাৰু শান্তিত থাকিব পাৰিব কোৱাচোন? এতিয়া বতাহ অকন মাৰিবলে যদি গছ-গছনি অকণ নাথাকে, মানুহ কেনেকে জীয়াই থাকিব?
এতিয়া ভূমিস্খলন হয়, মাত মানুহ মৰাৰ পিছত চৰকাৰক দুষ দিটো লাভ নাই।
নাই, এতিয়াতো তোমাৰ অক্সিজেন লেভেল কমিয়ে আহিব চাবাচোন এতিয়া ইমান গছ-গছনি এইবোৰ কাটি মেলি যদি হেৰিয়ে কৰি থাকে
উম, হয় বাৰু। দে গছ নাথাকিলে মানুহৰ জীৱনবোৰ ক'ৰপা থাকিব?
জীৱনটো থাকিব পাব, সেইবোৰ চিন্তা নকৰে।
আমি অকল কাৰেণ্টৰ বা এনেকে মানে ফেন চেনৰ হাৱা হাৱাতোত মানে, আমিতো মানে হেৰি কৰিব নোৱাৰো ভৰসা কৰি থাকিব নোৱাৰো।
নোৱাৰি হয়।
অ', সেইবোৰ হাৱা এনেও বহুত বেয়া মানুহৰ কাৰণে।
উম। বহুত বেয়া, কিন্তু মানুহে এতিয়া বিলাসীতাৰ কাৰণে চব তোমাৰ পাহাৰ স্খলন কৰি-কৰি কৰি-কৰি ঘৰ বনাইছে, ৰিজৰ্ট বনাইছে তোমাৰ
হয়, হয়।
কিমান পাহাৰ বা তুমি দেখিলে ভয় খাবা কিন্তু এ এতিয়া নাই তোমাৰ চব সমান, সেইটো কাৰণে এতিয়া পানীবোৰ আহিলে কি হয় চব সমান হৈ গুচি গৈছে নে নাই? চপ মানে তোমাৰ ৰাস্তাৰ ওপৰেদি পানী যোগাই, তোমাৰ এইফালে জেগাটো একদম লেতেৰা। বহুত লেতেৰা হয়। এতিয়া তাতে আছে, এতিয়া কলেজ। কলেজবোৰ আছে এতিয়া ধৰা, চাইন্স কলেজখন আছে। সেই কলেজখনৰ পৰিৱেশটো মানে তুমি দেখিলে কেনেকে পঢ়ে ল'ৰা-ছোৱালীয়ে তেনেকে ভাবিবা। হেল্ল', হেল্ল'। শুনিছানে? হেল্ল', হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'। শুনিছানে?